তুমি?
কাৰণে মানে ভাবিল যে অসমৰ উৎসৱৰ বিষয়ে আমি কথা পাতো নেকি? কি যে অসমত হয় হয় গতিকে আহ অসমৰ উৎসৱসমূহ মানে আমাৰ সম
মানে অসমৰ ঐতিহ্য সংস্কৃতি আৰু সামাজিক মাধ্যমৰ একতত প্ৰকাশ পায় গতিকে ভালকে মানে গম পাওঁ তেতিয়াহ'লে আমি অসমখনক ভালকে বুজি পাওঁ।
হয় ঠিক কৈছা দেই তুমি অসমৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ কোনটো বুলি তুমি ভাবা কোৱা অলপ।
মইতো নিঃসন্দেহে বিহু কাৰণ অসমৰ আটাইতকৈ জনপ্ৰিয় উৎসৱ বিহু, বিহুক অসমীয়া সকলৰ জাতীয় উৎসৱ বুলিও কোৱা হয় কাৰণ বিহু নহলে অসমীয়াৰ মান নাই গতিকে অসমৰ আটাইতকৈ জন প্ৰিয় উৎসৱ, অসমৰ আটাইতকৈ জনপ্ৰিয় উৎসৱটোৱে হৈছে বিহু। তুমি কি তুমি কি ভাবা বিহুৰ বিষয়ে বিহু কেইটা ভাগত বিভক্ত তুমি গম পোৱা নে
অ পাও ৰবা মইও মানে বিহুটো মূলত তিনিটা তিনিটা ভাগতে বিভক্ত বুলি জা বিভক্ত আছে তেনেকৈ এতিয়া চাবা ৰঙালী বিহু কঙালী বিহু আৰু
হয় হয় তুমি ঠিকেই কৈছা আচ্ছা ৰঙালী বিহুৰ বিষয়ে আমি অলপমান আলোচনা আলোচনা কৰো বৰ্ণনা ভাৱে জানি লওঁ যে ৰঙালী বিহু বহাগ মাহত পালন কৰা হয় আৰু বহাগ মাহত পালন কৰা হয় কাৰণে ইয়াক বহাগ বিহু বুলিও কোৱা যায় ৰঙালী শব্দটোৰ অৰ্থটো হৈছে ৰং ৰঙৰ উৎসৱ হয় এইটো ই অসমীয়া নৱবৰ্ষৰ আৰম্ভণিটোক বুজায় অ ৰঙালী বিহু আহিল মানে আমাৰ অসমীয়া নৱবৰ্ষতো আহিল এই সময়ত গছ গছনিত নতুন পাত মেলে প্ৰকৃতিয়ে সা সা সেউজীয়া ৰূপে আ সেউজীয়া ৰূপ ধাৰণ কৰে প্ৰ নতুন ৰূপত নিজৰ সাজ পাৰ সলায় আৰু ডেকা গাভৰুৱে বিহু নাছে বি বিহু গীত গাই আৰু আনন্দ উৎসাহ উল্লাসেৰে এই উৎসৱটো পালন কৰে গতিকে ৰঙালী বিহুটো মোৰ খুবেই প্ৰিয় আৰু মোৰ আটাইতকৈ প্ৰিয় এটা উৎসৱ বিহু
শুনিবলৈ বৰ ভাল লাগিল দিয়া ভোগালী বিহুৰ বিশেষত্ব ভোগালী বিহু মাঘ মাহত পালন কৰা হয় এই উৎসৱ কৃষিৰ শস্য চপোৱাৰ পিছত আনন্দৰ উ উৎসৱ হিচাপে উদযাপিত কৰা হয় উৰুকাৰ নিশা সকলোৱে একেলগে ভোজ ভাত খাই মেজি আৰু ভেলাঘৰ সাজি পোৱাই জ্বলাই পূজা কৰা হয় তাত আ আৰু তাত লাৰু পিঠা দি মেজি জ্বলোৱা হয়
হয় হয় তুমি ঠিকেই কৈছা ভোগালী শব্দটোৰ অৰ্থই হৈছে ভোগ কৰা গতিকে ভোগালী বিহুত আমি ভোগ কৰো ভোগালী বিহুত আমাৰ অসম প্ৰত্যেকজন অসমীয়াৰে ঘৰত মাহ শৰাই লাৰু পিঠা দৈ চিৰা আদি বিভিন্ন মানে ভোজ থাকে বিভিন্ন ভোগেৰে আমাৰ অ অ ধন ভৰা আমাৰ খাদ্য ভঁৰাল আমাৰ ভঁৰাল ঘৰ ইত্যাদি আমাৰ পাকঘৰ ইত্যাদি ভৰি থাকে গতিকে ভোগালী বিহুত যে ভোগালী বিহুত আমাৰ খুবেই ভাল লাগে আৰু কেইদিনমান আগৰ পৰাই আমাৰ ডে ডেকা সকলৰ আমাৰ সৰু সৰু শিশুসকলৰ ডাঙৰ সকল কাৰিকৰ সকলোৰে মাজতে যিটো মেজি বনোৱা যিটো প্ৰভাৱ প্ৰথা তেওঁলোকে মেজি বনাই মেজি বনাই কিনে ৰাতি তাতে ভা উম ভোজ ভাত খায় ৰাতিটো তাতেই কটাই আৰু তাৰে পিছতে কি কৰে জানানে পিছ দিনা খন মেজি জ্বলাওতে ৰাতিপুৱাই তেওঁলোকে বা আমি সকলোৱে গা পা ধুই কিনে নিজৰ মূৰ ধুই কিনে নিজৰ নিজকে নিজে অসমীয়া সাজ পৰিধান কৰি কিনে আমি অগ্নি দেৱতাৰ আগত ভোগালী বিহুৰ অ মা কি কয় অগ্নি দেৱতাৰ আশীৰ্বাদ লবলৈ যাওঁ নহয় জানো
হয় হয় আৰু তুমি এইফালে চাবা যে তাৰ বিপৰীতেই তেনো এ চাবা যে কঙালী বিহু তাক আমি কাতি মাহত পালন কৰা হয় এই সময়ত কৃষকৰ ঘৰত নতুন শস্য নাথাকে সেয়েহে ইয়াক কঙালী বিহু বুলি কোৱা হয় এই বিহুত আনন্দ উলাহ কম আৰু ধৰ্মীয় আচাৰ অনুষ্ঠান বেছি দেখা নাযায়, অ' দেখা যায়।
হয়-হয়, তুমি একেবাৰে ঠিকে কৈছা। আচলতে- কঙালী মানে হৈছে কঙাল মানে আমাৰ দৰিদ্ৰতা। আমাৰ যে ধান ভঁৰাল, আমাৰ খেতি ভঁৰাল- গোটেইখিনি যে শস্য ভঁৰাল, খালী হৈ থাকে, কঙাল হৈ থাকে, গতিকে- এই বিহুটোক কঙালী বিহু বুলিও কোৱা হয়। আৰু এইটো মাহত এইটো বিহু কাতি মাহত- অলংকাৰ মানে ৰাতি বিহু বুলিও কোৱা হয়। আৰু এই বিহুটোত আমাৰ আঁহ' মাটিৰে ভেটি সাজিকে তা'তে চাকি বন- টি জ্বলাই, মাহ প্ৰসাদ দিয়ে, গতিকে আৰু এই বিহুটোত কিন্তু আমাৰ আটাইতকৈ- মানে যদি কওঁ আমাৰ আনন্দ উল্লাস নাথাকে এইটো বিহুত। এইটো বিহুৰ কাৰণে সকলোৱে দুখ কৰি থাকে, কৃষকসকলে দুখ কৰি থাকে। কাৰণ এই বিহুৰ সময়ত কৃষকসকলৰে হওঁক বা আমাৰ সকলোৰে হওঁক- আমাৰ বহুতখিনি অভাৱ অনাতন হয়। আৰু এইকেইদিনৰ বিহুত- গাঁৱত যাই ভাল লাগে, কাৰণ প্ৰত্যেকৰে খেতি পথাৰ খেতি মানে- খেতি পথাৰত একোটা-একোটা আকাশ বন্তি জ্বলি থাকে, কি যে মনোমোহা দৃশ্য। তুমি দেখিছা নে আকাশ বন্তি?
অ', দেখিছিলো ৰ'বা।
হয়। আৰু এনেকুৱা নহয় যে মানে বিহুৰ বাহিৰেও অসমত আন-আন উৎসৱো পালন কৰা হয় দিয়াচোন। যেনে- দৌল উৎসৱ, অম্বুবাচী মেলা, আলি-আই-লিগাং। বৈষ্ণৱীয় ৰাস উৎসৱ নহয় জানো।
হয়-হয়।
হয়। আলি-আই-লিগাঙৰ বিষয়েটো তুমি গম পোৱা চাগে?
অ' পাওঁ ৰ'বা অলপ-অলপ এনেই। তেনেকুৱাই হিচাপে এতিয়া আলি-আই-লি গাং মিচিং জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ কৃষিভিত্তিক উৎসৱ হয়। এই উৎসৱত তেওঁলোকে নৃত্য, গীত পৰিবেশন কৰে আৰু- কৃষি কাৰ্যৰ সফলতা কামনা কৰে। আৰু তুমি ৰাস উৎসৱ- ক-ক'ত বিখ্যাত তুমি জানানে?
হয়, ৰাস উৎসৱ, ৰাস উৎসৱটো খুবেই বিখ্যাত আমাৰ অসমত। শ্ৰী-শ্ৰী আউনীআটী সত্ৰ আৰু মাজুলীত অনুষ্ঠিত ৰাস উৎ- সৱ বিশেষভাৱে বিখ্যাত। আৰু এই উৎসৱত ভগৱান কৃষ্ণ- ৰ জীৱনৰ বিভিন্ন ঘটনা নাট্য- ৰূপে প্ৰদৰ্শন কৰা হয়। বিশেষকৈ আমাৰ নামনি অসম আৰু উজনি অসমত ৰাস-ৰাস উৎসৱ- বেলেগ-বেলেগকে পালন কৰা হয়। নামনি অসমত আমাৰ পুতলা নাট- টো বিশেষ ভাৱে প্ৰচলিত। তা'ত পুতলাত-পুতলাৰ আকাৰত বা মূৰ- তিৰ আকাৰতে দেখাই যে ৰাস কি' কৃষ্ণই কেনেকে ৰাসলীলা কৰিছিল। আৰু উজনি অসমৰ- নাটটো হয় মানুহ ভিত্তিক, য'ত মানে আমি মানুহে দেখাওঁ। যে ৰাস কেনেকে কৰিছিল কৃষ্ণই কেনে-কেনে ভংগীমা কৰিছিল। কেনেকে ৰাধা আৰু কৃষ্ণই নাচিছিলে গোপীসকলৰ লগত কেনেকৈ ৰাসলীলা কৰিছিলে- এইটো উজনি অসমৰ ফালে এইটো মানুহে দেখাই দিয়ে। গতিকে মই ভাবো যে ৰাস এনেকুৱা এটা উৎসৱ যিটো উৎসৱ- আমি শিশুসকলৰ মাজত বা আমাৰ অনাগত ভৱিষ্যতক আমি দেখাব লাগে। প্ৰজন্মই জানিব লাগে যে ৰাস কি'। আৰু আমি দুটা ৰাসে দেখাব লাগে তেওঁলোকক যদি উজনি অসমৰ মানুহে, পুতলা নাচটো পুতলা ৰাসটোও প্ৰদৰ্শন কৰে তাতে তেনেকে আমাৰ, আহ নামনি অসমৰ মানুহ মানুহখিনিয়ে পুতলা নাটৰ লগতে উজনি অসমৰে মানুহৰ নাটটো। মানে পৰিবেশন কৰিব লাগে কিয়নো কিয়, যেনেকে পুতলা আছে সৰু সকলে শিশু সকলে ভাল পাব ভৱিষ্যত প্ৰজন্মই ভাল পাব। তেনেকৈ ৰাসটো আহ মানে মানুহৰ ৰাসটো চাই কিনেও ভাল পাব। গোটেই দুয়োটা ৰাসৰ আনন্দ সুকীয়া দুয়োটা ৰাসৰে পালন কৰা, উৎসৱৰ প্ৰণালীটো সুকীয়া কিন্তু দুটা ৰাস ৰাসেই মোৰ মতে ভাল লাগে।
হয় হয় অম্বুবাচি মেলাৰ বিষয়ে, কিবা
হয় হয় অম্বুবাচী মেলা কামাখ্যা মন্দিৰত অনুষ্ঠিত হয়। দেশ বিদেশৰ হাজাৰ হাজাৰ ভক্তই এই মেলাত অংহগ্ৰহন কৰে। এই উৎসৱ ধৰ্মীয় বিশ্বাস আৰু আধ্যাত্মিক। অতাৰ এক মহৎ নিদৰ্শন অম্বুবাচী মেলা কেতিয়া হয় তুমিতো গমেই পোৱা। এতিয়া অম্বুবাচী মেলাৰ কেইদিন আমাৰ মন্দিৰৰ দুৱাৰ বন্ধ থাকে। এই কেইদিন আমাৰ কামাখ্যা মা আমাৰ মা মাৰ ৰক্ত ৰক্ত, পচাবলা হৈ থাকে যে সেইকাৰণে সেইকেইদিন মন্দিৰৰ দুৱাৰো বন্ধ হয়। কিন্তু সেইকেইদিনতে আমাৰ ভক্ত ভক্তপ্ৰাণ ৰাইজ আমাৰ দেশ, বিদেশ আমাৰ অসমবাসীটো কবই নালাগে দেশ বিদেশৰ, পৰাও মানুহ আহে একমাত্ৰ অম্বুবাচী মেলাত কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ। তুমি গৈ পাইছা নে অম্বুবাচী মেলাত কেতিয়াবা?
অহ অহ পাইছিলো এতিয়া চাবা যে তুমি অম্বুবাচী মে মেলাত, গৈ বহুত ভাল লাগে এতিয়া, আমাৰ বহুতো এনেকুৱা মানুহ আছে বহুত দূৰ দূৰ জাগাৰ পৰা আহে আহি, বৈশিষ্ট্য আশ্ৰমত তাত থাকে থাকি ৰাতি, ৰাতিটো কটাই আৰু তাৰ পৰা পানী লয় পানী লৈ কেনে আৰু, খোজকাঢ়ি খোজকাঢ়ি গৈ তাতে পানী চৰাইয়ে কামাখ্যা মন্দিৰত দৰ্শন কৰে।
হয় তুমি ঠিকেই কৈছা অম্বুবাচী মেলাত অহ, আনন্দবোৰ অতিকৈ সুকীয়া তেনেদৰে অম্বুবাচী মেলাৰ নিচিনাকৈ, আমাৰ অসমত দৌল উৎসৱৰ এটা গুৰুত্বপূৰ্ণ ভূমি কা আছে দৌল য'ত মানুহ দৌল উৎসৱক আমি হলি খেলা বুলিও কওঁ। য'ত ৰাধা কৃষ্ণই কেনেকে আনন্দ উল্লাসেৰে হোলী খেলিছিল কেনেকে দৌল উৎসৱ পালন কৰিছিল। সেইটো উৎসৱ উম মেইনলি মানে প্ৰকৃততে দেখা প্ৰধানকৈ দেখা যায়। আৰু দৌল উৎসৱ অহ দৌল উৎসৱৰ আটাইতকৈ মুখ্য কেন্দ্ৰ হৈছে বৰপেটা সত্ৰ। বৰপেটা কী কীৰ্তন ঘৰ। তাত যেনেকুৱা দৌল উৎসৱ পালন কৰে তেনেকুৱা দৌল উৎসৱ আমাৰ অসমতো, পালন কৰা নহয় আৰু সেই দৌল উৎসৱটো চাবৰ কাৰণে আমাৰ অসমৰ বহুত ঠাইৰ পৰাই মানুহ আহে। আহে আনকি বিদেশৰ পৰাও মানুহ আহে।
অহ ময়ো বহুত শুনিছো ৰবা এনেকুৱা বৰপেটাত দৌল উৎসৱৰ বহুত। টো এনেকুৱা খেলা ধূলা হয় বহু তাতে দৌল উৎসৱত। হোলী খেলে তাত গৈ কৃষ্ণ আহ কৃষ্ণ ভগৱানক লোৱা হয়।
হয় হয় তুমি একেবাৰেই ঠিকে কৈছা আচলতে অসমৰ উৎসৱ সমূহে, সম্প্ৰীতি, ভাতৃত্ববোধ, একতা আৰু সাংস্কৃতিক ঐ ঐতিহ্য সংৰক্ষণৰ বাৰ্তা দিয়ে। বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে একেলগে এই উৎসৱসমূহ পালন কৰে আৰু নিজৰ নিজৰ একতা নিজৰ সংস্কৃতিটো বৰ্তাই ৰাখে। গতিকে মই ভাবো যে অসমৰ উৎসসমূহ অতি মনোমোহা আৰু বৈচিত্ৰয়পূৰ্ণ, নহয় জানো?
হয়, অসমৰ উৎসৱসমূহে আমাৰ জীৱনক আনন্দময় কৰি তোলে আৰু সংস্কৃতিৰ প্ৰতিটো গৌৰৱবোধ জগাই তোলাই।
হয়, হয়, তুমি ঠিকেই কৈছা। আজি আচলতে আমাৰ অসমৰ উৎসৱৰ বিষয়ে কথা পাতি কিনে খুবেই ভাল লাগিল। আৰু বহুত কথা জানিলো। গতিকে মই বহুত খিনি আনন্দ পালোঁ, পুনৰ আন এটা বিষয়ে আলোচনা কৰিম বুলি আশা থাকিল, গতিকে আজিলৈকে সামৰিছো। আজিলৈকে সামৰিছো আৰু দেই অ', অ', ঠিক আছে।